হেল্ল'!
অ'। হেল্ল'! আহ
বহুত দিনৰ মূৰত খবৰ
অ এখন বাৰ্থডে আছিলে, ছোৱালীৰ বান্ধৱীৰ।
অঁ।
তাত বিৰ্থডে খাব গৈছিলো যাওঁতে আৰু মানে তোমাৰো কথা ওলাল মোৰতো মাতিছে নে নাই মাতা সেনেকৈ মানে তোমাক সুধিম বুলি ফোন কৰিলো।
অহ।
এনেকা তোমাক মাতিছিল নেকি?
নাই, নাই মাতা নাই।
অ, নাই এই বেছি মানুহৰ পিছে মাতাওঁ নাই আৰু বৰষুণৰ কথা যে। আৰু চবতে আৰু দূৰ হয় আৰু পানী-পানী। চবতে ৰাস্তা-ঘাট বিলাক, এনে সিহঁতক সোধা নাই অৱশ্যে, মই নিজকে আৰু মই তোমাক এটা ফোন কৰোঁ ৰবা। মাতিছে না নাই মাতা, তোমাক দেখা নাইচোন তাত? সেই চ'ব মানুহকে দেখা পালোঁ, কিছুমান-কেইামান বান্ধৱীক দেখা পালোঁ আৰু কেইামান দেখা নাই।
অ, ডাঙৰকে পাতিছে নেকি?
খা, ডাঙৰকৈ পাতিছে মানুহ হৈছে, মোটামটি দেৰশ, দুইশ মানুহ হৈছে।
অ, অ, অ,
চাব আৰু খোৱালোৱা ভালে কৰিছে, এনেকুৱা অ, খোৱাইছে ভালে খুৱাইছে আৰু সিহঁতৰ অৱস্থাও বেয়া নহয় পিছে ভালেই। আমাৰ দৰে দুখীয়া নহয়, তাৰপিছত মান খোৱাইছে মানে, পোলাওঁ খুৱাইছে, পোলাওঁতো মানে স হেৰি পোৰা খুৱাইছে, বগাটো।
অ, অ, অ,
টো, ধুনীয়াকে বনাইছে তাৰপিছত হেৰি বনাইছে পনিৰ খুৱাইছে, প দি বনাইছে, পনীৰ সেই সেই পনিৰ এখন বনাইছে, তাৰ পিছত মাছ। তাৰপাছত এইৰি এই চিকেন আছে ব্ৰইলাৰ, তাৰপিছত পথাৰ মাংসও আছে। এনেকৈ আৰু পটল যে, পটল, পটলটো ধুনীয়াকৈ গোল গোল কৰি। এ, এইটো পুষ্টই হ'ব, বেয়া নহয়, পুষ্টইদি তাতে দৈ দিছে। এ, ধুনিয়া এখন অ, ভাল লাগিছে, এ, ধুনিয়া এখন চব্জি বনাইছে।
অ, আজিকালি আৰু বাৰ্থডে বিলাকতো ইমান ডাঙৰকে কৰে ন?
অ,
অ, অ, আমাৰ আৰু কি আৰু আমি বাৰ্থডে টো পাহৰি যোৱাৰ নিচিনা। সেনাই, মনতে নাথাকে আমাৰ।
অ, অ, অ, আমাৰো এই মোৰো ল'ৰা টোৰ আহি আছে, কিন্তু ইমান ডাঙৰ অ, মাতিম দিয়া আহিবা। এনে তাৰপাছত আইটেমটো মই চাই আহিলোঁ আৰু ৰান্ধ ৰান্ধনীটো অলপ ডাঙৰকৈ কৰিম বুলি ভাবিছিলোঁ। ফাৰ্ষ্ট বাৰ্থডে নহয়, বাৰ্থডে টো পাতিব নোৱাৰিলোঁ, টো পাতিম বুলি ভাবিছোঁ। তাৰ পিছত আৰু মই সুধি আহিলোঁ, কেনেকুৱা কেনেকা বনাইচে? চব্জি বোলে, ধুনিয়া পুষ্টটো ধুনীয়াকৈ মেক্সিত পিচি লৈছে লৈ, তাতে আদা- নহৰু চব, মানে কাশ্মীৰী জলকীয়া চব, এই মচলাবিলাকৰ। তাক ৰেডি কৰি লৈছে, পুষ্টিকৰ লগত ভাজিছে বোলে। আৰু আলু দিছে, বুঢিয়াকে তোক টুকুৰা-টুকুৰি কৰি আৰু পটল দিছে তাতে দৈ দিছে বোলে। এনেকুৱা আৰু তাতে হেৰি দিছে উম, কাজু দিছে, খিচমিচ দিছে। অ, সেনেকৈ বনাইছিল, ভাল লাগিল খাই। আৰু এই মাছৰ মাথা যে আছে
অ।
মাছৰ মাথাটো বঢ়িয়া কৰি গুড়া কৰি এখন ভাজি কৰিছে।
অ।
মাছৰ মাথাটো, সেনে সেই ৰকম আইটেম কৰিছে।
অ।
উম না ভাল লাগিছে।
সেইবিলাক সেইফালে ৰান্ধা-চান্ধা বিলাক ভাল লাগেই।
অ, ভাল লাগিছে খাই পেলাই। অ, মচলা দিয়া নাই বেছি। আৰু মাংসটো পথাৰ মাংসটো মানে জোল কৰিছিলে, ভাল লাগিছে জোল কৰাই। আৰু জ্বলা-চলা দিছে মানে ঘৰুৱা জ্বলা বিলাকে দিছে আৰু, ঘৰত পিচি পেলাই। এনেকুৱা ভাল লাগিছে খাই।
অ অ, ভাল লাগে।
তে সেনেকুৱা ভাল লাগিছে খাই। ত'পিত পিঠা-পিঠাও বনাইছে তেল পিঠাটো যে। এ তেল পিঠাটোও বনাইছে। ভাল লাগিছে, এই ছোৱালী। ছোৱালীৰ এনেকা, এটাই ছোৱালী আৰু বাৰ্থডে খন ভালকে পাতিছে আৰু, তেনেকা। তাৰ পাছত আৰু অ এইফালতো আৰু ভলে বমে এইবাৰ চোন এই ভীমা শংকৰ মন্দিৰটো যে দুুনীয়াৰ পানী হৈছে চোন। অ ইমা-ইমান, অ বন্ধ কৰি থৈছে মই মানে ভাবি ছিলো যাম বুলি, তোমাকো কম কিন্তু যাবই নোৱাৰিম একদম মানে
কমিব। কেইদিনমান পিচত কমিব। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।